হেল্ল, অ, কি কৰি আছা?
এইয়া শুইছো ৰ, তই কি কৰি আছা?
হয় নেকি?
উম,
বৰষুণ দি আছে নেকি তহঁতৰ ফালে?
নাই ৰ, বৰ্তমান দিয়া নাই।
এই কিনকিনীয়া দি আছে ৰ অলপ-চলপ।
হয়।
এই কি কবি ৰাস্তা ঘাটে ইমান চাৰিওফালে বানপানী হৈ গৈছে। আজি অলপ ওলাই গৈছিলো, ৰ ডিউটিৰ পৰা আহি কেনে সেয়াত গৈছিলো। কি বুলি কয়, দৌল গোবিন্দ ফালে গৈছিলো ৰ,
উম,
এই কেটাৰিং টো বহোৱাই নাছিল নহয়, তাৰ পিছত কেটাৰিং বুক কৰি থৈ আহিলো, আহোতে আমি য গতজা আছিলিলো যে, বাবা অংক লত তাতে
উম, উম,
তাতে সোমাই আহিলো আকৌ আণ্টি আই আহিব নিদিয়ে তাৰ পিছত তাতে চাহ-তাহ খাই আহি কেনে
উম,
মট- চমলেট খালালো আমলেট বনালে আন্টিয়ে সেনেকে খাই গৈ গুচি আাইলো আৰু, ইমান বানপানী চাৰিওফালে বাণ বানপানী, বাণ
হ'বই এতিয়া যিহে বৰষুণ দিছে।
যে গৈছিলো যে, এই সেইটোফালৰ ৰাস্তা বাপ ইমান বেয়া মানে কি কবি আৰু ৰাস্তা বিলাক অলপ ভাল চাল-কৰিব লাগে দেই ইমান বেয়া ৰাস্তাত আৰু মানুহ কেনেকে ওলাই যাব, হয়নে?
অ'।
উম, এই টোপনি মাৰিবা হোৱাই নাই।
তাই ৰ এ তাইৰ দাঁত লাব চাগে, ইমান বিখ্যায় আছে তাইৰ থাক
উম উম, এই স সোনকাললেতে থাক দে আৰু। মুখত ভাত দিব পাৰা হ'লে অলপ খাবা পাৰা হ'ব নে তেতিয়া ভাল হ'ব দে, আজি বেছি অশান্তি দিছে ন।
উম।
এ আৰু, ভাল হ'ব দে একো নাই।
উম।
উম, এক, একবাৰ শুলে শুলে ভাল হৈ যাব দে।
অ'।
উম উম, কি কৰি আছে ভিন্দয়ে আহিলে?
অ' ই টোপনি গৈছিলো জাৰু তা গা টো বেয়া বোলে, আৰু বমি কৰিছি। অ' বমি কৰি আছে।
অ' কিয় বা এই গৰম ঠাণ্ডা সোমাইছে সেনেকুৱা হৈ আছে, বত বতৰটো এই গৰম এই ঠাণ্ডা সেনেকুৱা হৈ থকাৰ কাৰণে হৈছে আৰু।
উম।
দে তাইক চপ কৰা তই।
উম।
কব যে আৰু বিখায় ন।
অ' লৈ যাবি লৈ যাবি অ'। অ' ভিনদেউ আমাৰ তাত আহিলে চুৰ্ণি লৈ আহিব দিবিচোন, মোৰ মানে চুৰণি নাই ৰ।
ওলাবা দিছো ৰ আজি, গডৰেজটো দুখন দুখ আনবা দিছো ৰ।
উম, আৰু সেই কৰিবি এই বুলি কয়, প্লাষ্টিক অলপমান লৈ আহিব দিলো পইচাটো মই দি দিম।
উম, উম, উম, উম, আহ কৈছো ৰ, এই তাৰ মানে এতিয়া মৰ্ণিং ডিউটি পথাৰৰ কাম কৰি আছে না। এতিয়া সেইফালে মানে যাব নোৱাৰিব। আৰু চকুত নাপাই যে, হ'লচেলৰ পৰা আনবা লাগব গজি।
অ' অ', অ' দেচোন মই গুৱাহাটী যদি যাও, তেতিয়াহ'লে চাম মই হ'লচেলত।
বেছি, বেছি ল'লে মোক কৈ দিবি হা, তাৰমানে সি বিজয়নগৰৰ পৰা আনিব না। দে দে হু'ব ছো
অ', দে ৰাখো নেকি।